হেল্ল'
হেল্ল' হয়
হেল্ল' হ
অ শুনা পাইছো
অ আপোনাৰ নাম কি
মোৰ নাম এছ বি টি ৱাই
অ
আচ্ছা
উ আপুনি ক'ত পঢ়ে আপোনাৰ এইজ কি
আমি মানে ইয়াতে এনেকে চিম্পল নৰৰ্মেলি এ কথাবোৰ পাতিব পাৰো এইবোৰ মানে পাৰ্চনেল ডিটেইলছ আমি ক'ব নোৱাৰি
অ অ'কে অ'কে বুজিছো অ অ কি ক
কওকচোন বাৰু
অ আপুনি কি কৰি আছে এতিয়া
মই মানে এনেই আছো মোৰ হাতত মানে সময় এনে আছো আমি মানে এটা টপিক লৈ আমি ডিচকাচ কৰিব পাৰো
উ কি টপিকত ডিচকাচ কৰিব বিচাৰে
তেনেহলে আমি আপোনাৰ আপোনালোকৰ এৰিয়াত আৰু আ আমাৰ ইফালে এৰিয়াৰ যে বিহু যে চলে ন আমাৰ অসমত অ বিহু আমাৰ কেইটামান আছে বিহুৰ বিষয়ে আমি আলোচনা কৰিব পাৰিম
অ অ
হয়।
বিহু আমাৰ ফালে এতিয়া মই এতিয়াতো মই
অ' এতিয়া আপুনি কওকচোন আ আপোনাৰ মানে এৰিয়াত কেনেদৰে মানে এই বিহু খন মানে উদযাপন কৰা হয় সেইটোৰ বাবে
আমাৰ অ' সেয়াই সেয়াই কৈ আছো অ' বিহু আমাৰ এৰিয়াত এতিয়া আমাৰতো অলপ চহৰী এৰিয়া হয়, সেইকাৰণে বিহু যেনেকে গাওঁবোৰত পালন কৰা হয় তেনেকে ইয়াত কৰা নহয়। ইয়াত বহুত অনুষ্ঠান ইয়াত অনুষ্ঠান পাতা হয় গায়কবোৰক মাতা হয়, আৰু সেই গায়কবোৰে ৰাতি প্ৰগ্ৰেমবোৰ কৰে বিহুত। বিহুৰ তাৰ পিছত খেল ধেমালি এইবোৰ হয়।
অ'
বিভিন্ন পুৰস্কাৰ দিয়া হয় এইবোৰ খেল ধেমালিত যোন উত্তীৰ্ণ হয় আৰু ততিয়া আমাৰ ইয়াতে বিহু পাতা হয়। আপোনালোকৰ তাত কেনেকে বিহু পাতা হয়।
আমাৰো ঠিক তেনেদৰে আপোনাৰ আপুনি মানে যেনেকৈ কৈ গৈছে তেনেকে কৰে আমাৰো মানে যে এতিয়া আমি মানে বিহু ক'লে বহাগ বিহু সিটো মানে ক'ব গ'লে আমি মানে সাত দিন মান পালন কৰা হয় হয় ন কাৰণ হয় স'তৰ আহ স'ত মাহৰ আগ মানে আহ শেষ দিনা গুৰু বিহু বিহু যে আমি পালন কৰা হয় না আমাৰ মানে গাঁও এৰিয়া হয় গাঁও এৰিয়া যে সে সেইকাৰণে আমি মানে গ আমাৰ মানে চ'বৰ ঘৰে ঘৰে মানে গৰু আহে আছে গৰু পোহে। তাৰ বাবে মানে মানে আমি এই চ'তৰ শেষ দিনা অ গুৰুক মানে পূজা কৰা হয় আমি।
অ'
অ' তুলসী পাত লৈ আৰু এই বেঙেনা লাও হয়, হয়, আৰু অ'। এইটো বেহৰৰ শৰিয়ৰ তেলেদি মানে অ' শিঙত লগাই দিয়ে আৰু গাত পতকা পটকি হয় অ'। ক'লা কালাৰ কৰি দিয়ে তেনেকুৱা কৰি দিয়ে আৰু পূজা কৰে আৰু। তাৰ মানে যেতিয়া বহাগ মাহৰ এক তাৰিখ তেতিয়াহে আমাৰ মান মানে আহ মানুহৰ বিহু আচল মানে ৰঙালী বিহুতটো তেতিয়াহে পালন কৰা হয় আমি মানে হা
কি
হয়, হয়, সেইটো মানে মেইন ৰঙালী বিহু বুলি কয় কিন্তু মানুহ বিহুও কয়। মানুহ বিহু মানে আমাৰ বিহুক মানে কেইটামান ভাগ কৰি থৈছে ন সাত দিনৰ যে গৰু বিহু মানুহ বিহু তাঁতশালৰ বিহু ইত্যাদি তেনেকুৱা। অ' মানে ৰাতিপুৱা আমি উঠি কিনে আ ঘৰ দুৱাৰবোৰ টো আগদিনাই মানে চাফা কৰি ৰাখে ন। তাৰপিছত উম, অ' ম দিনত হয়, মন্দিৰত পূজা কৰে, তাৰপিছত ঘৰৰ মানে। যোনে যোনে ডাঙৰ মানুহ হয়, যেনেদৰে মা দেউতা। আইতা ককা হয় হয়। হয় সেইটো আ-আ-। আশীৰ্বাদ মানে আমি লও আৰু সিহঁতৰ পৰা সেৱা কৰি।
অ।
অ তেনেকেই মানে পালন কৰা হয়।
এয়
হয়। আৰু সেইবোৰ পিছত মানে আগৰ দৰে কিন্তু আগৰ চালে আমি এতিয়া মানে অলপ চেঞ্জ, সেইটো মানে সলনি হোৱাাতটো আমি দেখা পাওঁ। কাৰণ আজিকালি ফাংচন, ষ্টেজ প্ৰগ্ৰাম, তেনেকুৱা কৰে ন। আগত আৰু মানে এনেকেই মানে এনেকে ষ্টেজ প্ৰগ্ৰামবোৰ নাচে আমাৰ এইফালে।
অ।
অ আমাৰ আটা ক অ ককা সিহঁতৰ দিনত মানে তেনেকে নাছিলে। আতা আইতা ককা সিহঁতে কয় আৰু যে আমি এনেকে এনেকে গাঁওত মানে মাগন কৰিছিলে, ন নচিছিলে তেনেকে আৰু সেনেকে মানে ফাংচন বা ষ্টেজ প্ৰগ্ৰাম তেনেকে নাছিলে এ সেইটো আৰু সেইটো মানে ডিফাৰেন্ঞ্চটো পাই যাওঁ আমি এতিয়া, কাৰণ এতিয়া বহুত ডেভলপ হৈ গল ন অ।
অ। এতিয়া চহৰত ইমান ভালকে বিহু পাতা নহয়। বি বিহু মানে ইয়াত ষ্টেজ প্ৰগ্ৰাম ৰাতি ৰাতি গায়ক মাতা সেইবোৰে এইবোৰ থলুৱা ভাৱটো এতিয়া ইমান নাই। এতিয়া গৰু বিহু গৰু বিহু এতিয়া গৰু বিহু পাতিবলৈ চহৰত গৰুৱে নাই। আহ মাহ হালধি দি সেইবোৰ লগোৱা দেন
হয়।
ডাঙৰৰ আশীৰ্বাদ লোৱা সেইবোৰ ইমান ইয়াত পালন কৰা নহয়।
নহয় হয়।
ফূৰ্তি কৰাটো মানুহৰ মূল
উম।
সেয়া হৈ গৈছে।
অ সেয়া হৈ গৈছে। কাৰণ না চহৰত জাগাও নাই, এটা মানে বিহু অ উদযাপন কৰিবলৈ, ইয়াতে ফাংচন বা কিবা কিবি কৰিবলৈ বহুত জাগা লাগিব ন। তেনেকুৱা নাই হয় অ। গাঁৱত আৰু চহৰৰ সেইটো ডিফাৰেন্ঞ্চটো থাকিবই সেইটোৱে আৰু।
উম' আৰু সটোতো বহাগ বিহু হৈ গ'ল আৰু মাঘ বিহুত আমাৰ গাঁওবোৰৰ ফালে যেনেকে মেজি জ্বলোৱা হয়, ৰাতি
হয় মেজি জলা হয়' হয' হয়'।
মেজি জ্বলোৱা হয়, ৰাতি আকৌ ভোজ খোৱা হয়, সেইবোৰ ইয়াত আমাৰ একো পালন নহয়, আমাৰ ইয়াত সেই ফাংচন পতা হয় আৰু গাঁৱত অ ভেলা ঘৰ এইবোৰ ব মানুহে বনাই অ।
ৰাতি থ মানে ৰাতি থাকিব অ। তাৰ পিছত ৰাতি উম সেইবোৰ ভোজবোৰ খাব কিবা কিবি বনাই যে লয় ন!
অ বনাই লয়।
অ' বিভিন্ন বিভিন্ন ধৰণৰ
হেল্ল' হেল্ল' হেল্ল'
অ', শুনা পাইছোঁ কওকচোন
অ' সেইয়াই আমাৰ মাঘ বিহু তেনেকে গাওবোৰত পালন কৰা হয় আৰু চহৰত মাঘ বিহু ইমান ডাঙৰকৈ পালন কৰা নহয় বহাগ বিহুত
অ' সেইটো মানে খোৱা খোৱা, অ', ভোগৰ ভোগালী বিহু যে কয়। ভোগৰে হয় হয় ভোগৰে বিহু অ', অ' অ' ৰিলেটিভৰ মাজত মানে খোৱা বোৱা হয় সেইটো বিভিন্ন ধৰণৰ পিঠা বা কিবা কিবি বনাই লৈ মানে ইয়ালৈ শিয়ালৈ যায়। তাৰ পিছত ৰিলেটিভছ বোৰ মাতি খোৱা হয় আৰু সেইটোৱে
মানুহক খোৱা সেইটোয়ে ভোগালীৰ বিহু আৰু আৰু
ধৰণৰ হয়।
আৰু কাতি বিহু কাতি বিহুতটো চহৰত একেবাৰে পালন কৰা নহয় বহুত
নহয়ে ন, হয়, হয়, হয়, কিন্তু এইটো গাঁৱত বহুত ভালকে মানে হয়।
এইটো ইয়াক হেৰি কৰে খেতিৰ পূজা কৰে হে ভালকে জাকে যাতে খেতি হওক
হয় খেতিয়ক বোৰে মানে আবেলি অ' কেঠি মানে পথাৰত যাব চাকি জ্বলাই অ' সেৱা কৰে সেইটোত তুলসী পাতত বা তুলসী গছত সেৱা কৰে। সেইটো যাতে মানে হয় সেইটো অ' সেইটো সেইটোও মানে কাতি বিহু উদযাপন কৰাও এটা মানে ট্ৰাষ্ট আছে সেইটো কাৰণ খেতিয়ক বিলাক বিশ্বাস কৰে যে খেতি বিলাক আমাৰ ভালকে হৈ যায়। কাৰণ এই আহ উম', ভালকে হোৱাৰ কাৰণে সেইটো পালন কৰা হয় আৰু খেতিবোৰ ভালকৈ হওক।
আহ এতিয়া চহৰত পথাৰে নাই আৰু কাতি বিহু কাতি বিহু ক'ত পালন কৰিব সেয়ে
হে, হে, হয়
ক'ব গ'লে বিহু আগতে যেনেকে পালন কৰা হৈছিল গাওসমূহত সেয়া, আজিকালি বহুত কমেই হয় গাঁৱত তটো আজিকালি অলপ কম কমেই হয় ক'ব পাৰে
আজিকালি চবৰে মানে টাইম নোহোৱা হৈ গ'ল
অ',
টাইমৰ কাৰণে মানে চৰ্ট কট কৰা হয় না চব বস্তুতোকে চব উদযাপন চৰ্ট কট কৰা হয় আগৰ নিচিনা মানে আগতো ইমান পঢ়া শুনা স্কুল কলেজ সেইবোৰত মানে, ইমান যোৱা নাছিল না সেইকাৰণে সেইবোৰতে মানে টাইমটো পাৰ হ কৰিব পাৰিছিলে আগতে
অ ', সেইটো সেইটোয়ে এতিয়া বেছি ডেভলপ মডাৰ্ণ হৈ গৈছে আৰু সেইকাৰণে মানুহবোৰ আৰু সময় নোহোৱা হৈ গৈছে মানুহবোৰ
সময় নোহোৱা হৈ গৈছে সেইকাৰণে হয় চৰ্ট কট কৰি লৈছে চব বস্তুটোৱে, কিন্তু কিছুমান আগত যেনেদ য বস্তু পালন কৰিছে সেইবোৰ মানে, অলপ অলপ কৰিছে কিন্তু চৰ্টকাট আৰু ন চৰ্টকাট
অ', পোনালোকৰ গাঁৱৰ ফালে হ'লেও অলপ কৰে, আমাৰ আৰু
হয়, কৰে, কৰে, অ ', আমাৰ ফালে কৰে সেইটো কৰা হয় অ', চহৰত আৰু জাগাই নাই সেই সেইটো কাৰণে হয়
অহ।
সেইটোৱে, হয়।
আৰু মানুহে উম, বিহুতো অলপ পাহৰিও গৈছে। এতিয়া বাহিৰৰ মানুহ আহিছে অসমত অলপ, এতিয়া মানুহে এতিয়া মানুহে বেছিকে দিৱালী, হোলী এইবোৰ উদযাপন কৰে। কৰিবলৈ ধ্যান দিয়া হৈছে, আমাৰ বিহুতো পাহলি-পাহৰি গৈছে সেইয়া।
হয়।
অহ।
অহ, তেনেহ'লে আম আমাৰ এইটো মানে অকণমান আলোচনাটো ইয়াতে শেষ কৰিম নেকি।
ইয়াতে সমাপ্ত কৰোঁ আমি। অলপপিছত আকৌ বেলেগ এটা আলো-আলোচনা কৰি হ'ব।
ধন্যবাদ।
ধন্যবাদ।